হেল্ল' অ কি কৰিছা?
অ আছো ৰবা এনে, তুমি কি কৰিছা?
অ ময়ো এনেই আছিলোঁ।
তোমাৰ মাততো অলপমান কিবা ভালকে অহা নাই চোন কিয়বা।
অহ হেল্ল'
অ কোৱা।
এতিয়া শুনিছা এতিয়া শুনিছা।
অ অ শুনিছোঁ দিয়া কোৱা।
অ বাকী খবৰ পাতি কোৱা?
খবৰ পাতি আছোঁ দিয়া ঠিক ঠাক, তোমাৰ?
অ আছো আৰু ভালে অহ‌ কেনেকুৱাত। তাত বতৰ আজি?
বতৰ তাকেই তো অকমান। বৰষুণো দিয়ে তাৰ পিছত আকৌ ৰ'দো দিয়ে ধৰিবই নোৱাৰি।
অ সেইটোৱে আজি।
খা একো ধৰিবই নোৱাৰি।
উম, সেইটোৱে সেইটোৱে আজিকালি মানে হঠাৎ ৰ'দ দিব হঠাৎ বৰষুণ দিব আৰু হঠাত গৰমটো বেয়া সেইটোৱে আৰু।
গৰমটো দিলেও মানে ইমান গৰম দি দিয়ে থাকিবই নোৱাৰি।
সেইটোৱে আৰু গোলকীয় উষ্ণতাটো বাঢ়িছে নহয় সেইটো কাৰণে আৰু এইবোৰ আম আমাৰ অস সুবিধা হৈ আছে এতিয়া।
উম!
গোট-গোটেই গছ-গছনি কাটি দিছে এতিয়া আৰু ক'ত আৰু ইম আহ হেৰি থাকিব ধান ভিতৰলৈ থাকিব।
তাকে সেইটোৱে সেইটো সেইকাৰণে মানেচ বহুত দিগদাৰ হৈ গৈছে।
উম সেইটোৱে। বাকী পঢ়া পাতি ঠিকে চলিছে?
পঢ়া পাতি আছে দিয়া। ঠিকেই আছে বাৰু চলি আছে এতিয়াতো গৰম বন্ধই আৰু। তোমালোকৰ গৰম বন্ধ দিছে?
অ, দিছে- দিছে।
অ', অ',
মানে এতিয়া গৰমৰ বন্ধত ক'ৰবাত যাম বুলি ভাবিছা নাই এনে?
গৰমৰ বন্ধত এতিয়া চাওঁ আমাৰতো ইণ্টাৰ্ণশ্বিপেই চলিব যে সেইটো কাৰণে মানে
অ, এই ইণ্টাৰ্ণশ্বিপটোৰ কাৰণেও উম, বহুত অসুবিধা হৈছে মানে যাব নোৱাৰি গোটেই মাহটোৱেই এনেই থাকিবলগীয়া মানে লগীয়া হয় আৰু ইণ্টাৰ্ণশ্বিপৰ নামত।
আৰু মানে এতিয়া ইমান গৰমত মানে ক'তো যাবও মন নাযা যায় তেনেকুৱা হৈছে যে উম।
কষ্ট হয় এই গৰমখনত।
অ, আমাৰ ফালে বাৰু অকমান মানে গছ-চছ আছে যে সেইটো কাৰণে মানে বতাহটো দি থাক থাকে বতাহ দি থাকিলে অলপমান ভাল লাগে কিন্তু এনে মানে ওলাই গলে তোমাৰ তেনেকে বতাহ চত চতাহ নাপায় ন'সেইটো কাৰণে মানে বেছি গৰমটো লাগে এনেই ঘৰত থাকিলে বাৰু
উম, অ', অ', আজিকালি বৰষু বৰষুণ দিলেও মানে এই ঠাণ্ডা নপৰেই দেখুন বৰষু বৰষুণ দিলেও মানে গৰমটো বাঢ়িহে যায় উম
ইফালে গছ-চছ কাটি দিছে যে
সেইটোৱেটো,
এতিয়া এয়া এই মাজতে যে দ্বীপৰ বিলত তোমাৰ গছ কাটিলে কিবা কাট কাটিলে এনেকে ৰাস্তা বনাই ঘৰ বনাই হে সেই তেনেকে মানে আমাৰ ইফালেও কিছুমানে বহুতে গছ-চছ কাটি দিয়ে। তেনেকে মানে তোমাৰ গৰমটো বেছিয়ে বাঢ়ি যায়।
হয় বাৰু এতিয়া মানে গছ কাট কাটিব গছ কাটি ৰাস্তা-চাস্তা বনাব বনোৱাৰ পাছত তাৰপাছত আৰু গৰমটো আমিয়েই মানে ভুগিবলগীয়া হয়।
উম, সেইটোৱেই এতিয়া মানুহে গছ ৰুব লাগে আৰু এতিয়া আকৌ গছ কাটিয়ে থাকে। এই গৰমত
সেইটোৱে কথা।
হম,
আৰু বৰষুণ দিলেও একলেঠাৰি বৰষুণেই দি থাকিব। তেতিয়াও অসা -অসুবিধা হয়। চব পিনে মানে অসুবিধাই হৈছে আৰু উম।
তাকেহে বাকী চাহ-তাহ খালা?
খালা অ, খালো তুমি খালা?
মই খালোঁ ৰবা।
অ, এতিয়াতো ভাত খাবই হ'ব আৰু ন?
অ, এতিয়া ভাত খাবয়েই হ'ব আৰু অলপ পিছত
সেয়াই আৰু
আৰু আজিকালি কৰিবৰ কাৰণেতো একোৱেই নাথাকে গোটেই মানে ফোনটোত। গোটেই মানে লাগি থকা জেগতে দিনটো হয় ন?
অ, ফোনটোতে মোৰতো আৰু কিছু বহুত কাম মানে ফোনতে কৰি থকা যায় যে এতিয়া। সেটো কাৰণে ক'বাত ওলাই যাব লাগিলেও হেৰি হৈ যায় যাব নোৱাৰি।
তো আৰু স্ক্ৰীণ টাইমটো আজিকালি বহুত বাঢ়িছে।
উম সেইটোৱে
আৰু আজিকালি মানে খেলিবৰ কাৰণেও লগৰ চগৰ নাই নহয়। আগৰ আগৰ নিচিনা পৰিৱেশ বোৰ নাই।
অ নাই নাই আমাৰ নিচিনা পৰিৱেশ আৰু কত থাকিবনো।
সেইটোৱেতো। উম গাঁৱত যিটো উম। সেইটোৱেতো মানে বিদ্যালয়ৰ দিনবোৰ বাৰু এতিয়া বহুত মনত পৰে সেইবোৰ দিন সোণালী দিন আছিল আৰু
উম সেইটোৱে। এতিয়া আৰু তেনেকুৱা উম। সেইটোৱে।
বাকী তো কলেজীয়া জীৱনটো ভালেই চলি আছে।
কলেজীয়া জীৱনটো আৰু ভালেই চলি আছে এ তিয়া বৰ্তমানলৈ পিছলৈ কি হয় বা নাজানো আৰু
আজিকালি চাকৰি তাকৰি পাবৰ কাৰণেও দিগদাৰ হৈছে নহয়।
উম সেইটোয়ে পঢ়াটো মানে এটা। মানে প্ৰতিযোগিতা হৈ গৈছে ন চবতে চবফালে উম
কালি আৰু নিউজ এটা পালোঁ নহয়। চৰকাৰে বোলে আৰু হেৰি নিদিয়ে বোলে স্কুটি নিদিয়ে।
হয় নেকি।
উম সেইটোয়ে আৰু এইবোৰ নিউজ দি আছে এতিয়া। ভাবিছোঁ আৰু এইবোৰ আৰু দিব আগত তে দিব কিয় লাগে নহ'লে এতিয়াৰ পৰা যদি বন্ধই কৰে হয় নাই।
উম সেইটোয়েতো সেয়ে। ভালকে পঢ়িলে হৈ গল দিয়া কিবা এটা আৰু ন।
সেইটোৱে মানে আশা এটা দি মেলি ভাঙি দিয়াৰ নিচিনা হয় আৰু
উম মানে এতিয়া চবফালে তোমাৰ। তুমি মানে কষ্ট কৰিবই লাগিব তোমাৰ নম্বৰটোৱে লাগিব তেনেকুৱা হৈছে।
উম সেইটোৱেই আৰু আমাৰ শিক্ষা ব্যৱস্থাটো ইমান এটা ভাল নহয় নহয়।
শিক্ষা ব্যৱস্থা তাতে তাকে মানে কি কম আৰু ইমান টান হৈ পৰিছে। আগৰ নিচিনা একোৱে নাই।
মানে বাহিৰত। আহ যিটো শিক্ষা ব্যৱস্থা সেইটোৰ লগত আমাৰ শিক্ষা ব্যৱস্থা মানে তুলনা কৰিব নোৱাৰি আৰু
উম সেইটোৱে।
বাহিৰত যিহেতু মানে ল'ৰা ছোৱালীক এ আইৰ ওপৰত মানে হেৰি শিকাই
উম
সিহঁতক প্ৰজেক কৰিব দিয়ে কিবা কৰিব দিয়ে আমাৰ ইয়াতে সেইবোৰ নাই আমাৰ ইয়াতে সেইবোৰ কৰিব। কাৰণে আৰু বেলেগকে মানে পঢ়িব লাগিব হেৰি কৰিব লাগিব তাত মানে স্কুলৰ পৰা এইবোৰ শিকাই শি কায় ন সেইকাৰণে সেইবোৰ ভাল আৰু সেইটো কাৰণে সিহঁতে বহুত ভালদৰে আগবাঢ়িব পাৰিছে এতিয়া
সেইটোৱে আমাৰ ইয়াতো ভাল ব্যৱস্থা কৰিলে বাৰু ভাল হ'ব উম তাকে,
আমাৰ ইয়াতে আৰু উম আমাৰ ইয়াতে আৰু হেৰি কি কয় চৰকাৰে আৰু হেৰি শিক্ষাৰ ওপৰত বেছি। গুৰুত্ব নিদিয়ে যে।
উম
মানে চলিব লাগে চলাই আছে আৰু
হে হে, তাকে।
উম বাকী ঘৰত ভাল ন সকলোৰে।
অ ভাল ভাল তোমাৰ।
অঁ অঁ আছে চব ঠিকে ঠিকে ঠিকে আছে।
উম তাকে,
উম আৰু বাকী কোৱা এনেই,
ফুৰিব চুৰিব যোৱা নাই নেকি।
অ ফুৰিব নাই যোৱা এতিয়ালৈকে যাম বুলি ভাবিছোঁ বাৰু
অ গৰম
এতিয়া কি কৰো। অ গৰমতে যোৱা নাই আৰু টাইমো মিলা নাই তেনেকে। পঢ়া পাতি বহুত আছে মানে সেইবোৰ কৰোঁতে গৈ আছে। ব্যস্ত আৰু এইবোৰৰ মাজতে।
তাকে এতিয়া এই গৰমত ক'তো যাব মনযায়। উম নিজৰ কাৰণে ইমান ব্যস্ততা বাঢ়ি গৈছে।
সেইটোৱে মানে। এতিয়া ক'ব গ'লে ৰাতি ওলাবহে ভাল আৰু ৰাতি আৰু কোনে ওলায়।
অ ৰাতিটো আৰু ওলাবই নিদিয়ে ধৰা।
সেইটোৱে।
ৰাতি অ ৰাতিও গৰমতটো থাকেই এতিয়া মানে, এতিয়া গ গছ চছ নোহোৱা হ'লে আৰু ক'তনো গৰমটো কমিব বাঢ়িবহে।
সেইটোয়েতো। গছৰে অভাৱ আৰু এতিয়া মানুহে গছ চছ ৰুলেহে ভাল। আৰু আজিকালিতো পতকে বানপানী হয়েই। এজাক বৰষুণতে ইয়াতে বানপানী হয়। উম,
গছ গছনিয়ে মানে সূৰ্যৰ, পোহৰ হেৰি কৰিব লাগে শোষন কৰিব লাগে সেই, এতিয়া আৰু গছ গছনিয়ে নোহোৱা হৈ থাকে। থাকিব মানুহে শোষণ কৰি থাকিব লগা হৈছে।
সেইটো সেটোৱে এতিয়াতো পেট্ৰলৰ দামো কিমান বাঢ়িছে চোৱাচোন।
তাকে এতিয়া মানে প্ৰদূষণতটোও বহুত বাঢ়ি গৈছে যে সেইটো।
আহ সেই উম সেইটোৱে।
উম
এতিয়া চোৱাচোন ইমানবোৰ যান যট, তাৰপাছত ইমানবোৰ মানে এইয়া কি কয়, এইবোৰ ফেক্টৰীবিলাক সেইবোৰৰ কাৰণেওতো কিমান। প্ৰদূষণ হৈছে।
সেইটোৱে।
হুম।
তাৰ ফলতেটো কিমান মানে প্ৰদূষণ বাঢ়ি গৈছে।
অ।
পৰিৱেশটোৱে মানে নষ্ট হৈ গৈছে ন। ক'তো ওলাই যাব নোৱাৰি চব ফালে ধূলি বালি তেনেকুৱা হৈছে।
উম উম,
উম তাৰ উপৰিটো ৰাস্তাবোৰটো বনাই আছেয়ে। তাৰ পৰাও ধূলি অ ওলাই যাব মনে নাযায়।
সেইটোৱে, সেইটোৱে। দেয়া নহ'লে ৰাখিছো আজি কাৰণে।
অ দিয়া তে হ'ব দিয়া ভাল লাগিল কথা পাতি। পিছত লগ পাম কেতিয়াবা।
হয়, হয়।